হেল্ল'
অ-
অ কি কৰিছা?
এয়া, কি কৰিছো গৰমত আছো। ভাত পানী খাই গৈ বাচন চাচন ধুই আজ ফ্ৰি হৈ আহিছো হে।
উম, কি দি ভাত খালাঁ?
দালি, নেমু চেপি, বেঙেনা আলু ভাজি। তই কি কৰি আছ?
এয়া গৰম এনে বা পাকাতে বাগৰি আছো আৰু।
অ অ ভাত খালি অ।
অ খালোঁ।
উম গৰু ছাগলী লৈ আহিলি গৈ?
আহিলো গৈয় এই ৰ'দ দালত গৰু ছাগলী লৈ কৰি আহি আ।। বান্ধি থৈ আহিচো বাৰিত। একে বাৰীতে বান্ধি থৈ আহিছো ছাগলীকেইজনী।
বাৰু দে।
উম।
উম গৰম যি আৰু গৰু ছাগলী ঘাঁহে নাখায় এতিয়া।
উম আৰু পথাৰ যি ৰ'দ।
তাকে।
ঘাহোঁ নাই ও।।
অহ। স্কুলৰ পৰা আহি পালেহি ছোৱালী?
অ, পালেহি।
উম।
এতিয়া আহি কৰি ভৰি হাত ধুইছে।
তাইক ভাত দিলি নে নাই?
নাই ভৰি হাত ধুব গৈছ ছে ভৰি হাত ধুই কে ভাত চাত খাব শুব অলপ।
অ।
শুই কৰি অলপ উঠি পেলাই পঢ়িব।
অঁহ।
তই গৰু ছাগলী লৱালি নে নাই?
লৱাই লৱালো দুপৰীয়াই লৱালো গৈ মই।
উম।
দুপৰীয়া লৱালো।
অহ কেইটা বজাত?
হয় ডেৰটামান বজাতে গৈ লৰাই থৈ আহিলো গৈ।
উম।
লৰা কৰি আহি ভ দেৰিকেহে ভাত খাইছো গৰম বেছি যে। আহি অলপ সময় বাগৰি লো বাগৰি পেলাই ভাত পানী খাই কৰি বাচন কেইটা ধুই কৰি আজৰি হৈ আহি এই বেলেগ কাম অ ঘৰটো খাই লওঁ বোলো ঘৰৰতটো খাই কৰি। চাফা চিকুণ কৰি লওঁ অলপ কৰি লৈ পেলাই কিবা এটা কৰিব লাগিব এতিয়া।
সেইটোৱে।
কাপোৰ এযোৰ কালি ৰাতি আধা লগোৱা হৈ আছে। আছে এতিয়া আকৌ আধা কৰিম মানে ফুল অলপ লগাবলগীয়া আছে। আ ফুল অলপ বনাম ভেল ভেল কাপোৰ ফুল অলপ বনাব নাই কাপোৰ চিলোৱা নাই গৰম বেছি চিলাইছিলো বোৱাৰী জনী আহিছিলে। দুপৰীয়া সময়তে আঠুৱাটাই এ হাফ পেণ্ট। তা। তাৰপিছত। উ উম এনেকে ব্লাউজ এটা এনেকে লৈ আহিছে। আছিলে তাই চিলাই দিব লাগে সেইকেইটা চিলাই দি পঠিয়ালো তাইক ব চাহ তাইক চিলাই দি চাহ তাহ খুৱাই কৰি পঠিয়াই লৈছো। পঠিয়ালৈ তাৰপা এতিয়া সেই আজৰি হৈ তাইক পঠিয়াই লৈ ভাত খাইছো ভাত খাই কৰি লৈ আজৰি হৈ এতিয়া ঘৰটো সাৰি লওঁ ঘৰটো সাৰিহে এতিয়া কৰিম আৰু এতিয়া আকৌ কাপোৰ এযোৰ বনাম এতিয়া। কালি ৰাতি আধা ফুল লগোৱা হৈছিলে এতিয়া আধা ফুল লগাম।
অ কটনৰ কাপোৰ বনাইছ?
কতনৰ কাপোৰ বনাইছো। অৰ্ডাৰ কাপোৰ এযোৰ আছে অৰ্ডাৰ। মান গোলপীয়া। হেবিকো কৈছো। ফুলো লগাইছো।
হয়। কিমান মান লবি?
পাঁচশ মান ল'ব লাগিব।
ইমান কম দাম দিছ যে।
হয় চিম্পুল কে বনাইছো যে ইমান দামৰ নালাগে বোলে কম দামত লাগে।
অ।
উ তাৰ পৰা। অকৌ আজি গছ পুলি আনিব গলো, সেইটো এটা কোৱাই নাই আৰু। অ'। আজি গোটৰ পৰা গছ পুলি দিছে, গছ পুলি আনিব গলো। উম কাইলৈ বিশ্ব পৰিৱেশ দিৱস নহয় জানো? এই গছজোপা কি গছ নাজানো, মুঠতে গছ। নাজানো কি গছৰ পুলি, মুঠতে পুলি এটা বনাই। কাইলৈ বিশ্ব পৰিবেশৰ দিৱসক পাৰে, গোটৰপা পুলি গছ পুলি দিছে যে এই গছৰ পুলি আনিছোগৈ। উম।
ৰোৱাই নাই।
নাই কাইলেহে ৰুব লাগিব। কাইলৈ বিশ্বাস পৰিৱেশ দৱস নহয় নেকি? কাইলৈ ৰুই ৰুই গোট মানুহক ফটো দিব লাগিব
অ'।
বিলাক কাইলৈ ফটো দিব লাগিব। গোটৰ মানুহৰ ফটো লাগিব।
উম, উম
তহঁতও আনিব দিব হবলা, তহঁতৰো আনিব দিয়া নাই?
নাই মই গোটত নাই নহয়। মই গোটত নাই।
গোটত থাকিব লাগে গোটত সহ বহুত কিব কিবি সহায় সুবিধা দি থাকে।
এই বাদদে, গোটদালত কোনে সোমাই থাকে। এ গৰমত, তেতিয়াই মা
অ', যাব লাগিব আকৌ? গোটত কিমান সহায় পায় নেকি মানুহে। বহুত লাভ আছে গোটত থকা, সহায় বেছিকে সহায় পায়। চৰকাৰে কিমান সুবিধা দিছে এতিয়া গোটত। গোটত সে সোমায় লবি গোটত, কামত আহিব।
এ নোসোমাও
হা
এনেই এইবিলাক, নোসোমাও এনেই এইবিলাক মাহে মাহে পইচা দে
অ', অ', কিয় পইচা দিব লাগিব আকৌ, পইচা নিদিলে তোক এটা হেৰি হব কেনেকে হেৰি কৰিব পাৰিবি, মাহেকীয়া এটা হেৰি এটা গোট খাই খাই থাকিব ভাল হে।
সেইয়াই সেইকাৰণে নোসোমাওঁ সেইকাৰণে নোসোমাওঁ।
সে এবচ পইচা দিব লাগিব আকৌ তেতিয়াহে কিবা এটা মাহে মাহে পাই থাকিবি গোট খাই খাই গৈ তোৰ নিজৰ কামত আহিব আকৌ কিবা।
ঘপককে হাতত পইচা নাথাকিব, ঘপককে হাতত পইচা নাথাকিব।
কিয় নাথাকিব নাথাকিলে এদিন পিছত দিলেও হয়। যায়। গোটত সোমাই ল'বি। সময়ত বহুত ভাল গোটটো কাম গোট মানুহ আজিকালি চব মানুহ গোটত থাকে আমাৰ গোটত কিমান সুবিধা আমি কিমান হেৰি পাই আছো সহায় সুবিধা পাই আছো কেতিয়াবা পইচা নাইকিয়া হ'লে কিবা এটা আমি বনাব পাৰো। চাপা ন আকৌ এনেকে মাহে মাহে কমাই কমাই দি লৈ নাইকিয়া হৈ যায়
আহ
উম মই গোটৰ পৰা উম মই গোট গোটৰ পৰা পইচা লৈ বেলাই সেয়া কিমান কাম কৰিছোঁ। এইটো এইটো আনি আগত ধাৰ মাৰো আকৌ আনো এনেকে মাৰি মাৰি ছাগলী ঘৰ বনালো। তাৰপিছত উ পাকঘৰ কিবা কিবি মেৰামতি অলপ বনালো কৰিলোঁ উম।
এ মাজতে দিয়া পইচা পালি চাগে।
অ সেই পইচা পালো সেই পইচাৰে মই বহুত ঢেৰ কাম কৰিলো।
উম
কা প পন পৰে কাপ অ্লো আন্দ
কিহৰ কাৰণে দিছিলি।
হে মাজৰ হে চৰকাৰে দিছিলে পইচা ছাগলী কাৰণে দিছিলো। মোৰ ছাগলী আছেএ যে হেয়া কাম হেয়া পইচা ত মই বেলেগ কাম কৰিলো ছাগলী ঘৰ বনালো আঁক এফালে ধৰি লওক মই কাপোৰ অলপ আনিলো কাপোৰ অলপ বনাবলৈ কাপোৰ অলপ আনিলো বেচিবলৈ
উম ভালে কৰিলি
উম উহ হে কাপ হে পইচাৰে কাপোৰ কানি আনি বেচিছো বনাইছো
উম ত অৰুণুদয় আছনি পাঅনে নাপা
পাওঁ পাওঁ।
উম।
অৰুণদয় পইচা দিয়াই নাই নহয় দুমাহ তিনিমাহ হ'ল।
উম দিব বোলে কেইদিনমানৰ পিছত।
উম। তাকে। আকৌ লৰা স্কুল যায় স্কুলত সদায় খৰচ হৈ থাকে।
উম।
লৰা স্কুল যায়, সদায় খৰচ হৈয়ে থাকে পইচা।
উম, হ'বই আও এতিয়া স্কুলত পঢ়িলে আও।
উম, সদায় এটা খৰচ বাঢ়িয়ে থাকে।
উম।
উম।
সি আহিলে নাই স্কুলৰ পৰা?
স্কুলৰ পৰা আহিল, কিন্তু টিউচন গল টিউচন।
অঁ।
টিউশচনৰ পৰা আহি পোৱা নাই, স্কুলৰ পৰা আহি বাহিয়ে বাহিয়ে টিউশচন লয়।
উম, উম।
টিউচন গল সি। সি আহিলে ভাত দিব আছেই। নাইনত।
নাইনট।
উম।
সি ৰাতিপুৱা ভাত-চাত খাই গৈছে আও।
ৰাতিপুৱা ভাত খাই যাই উম, ৰাতিপুৱা মা ভাত ভাজি ভাত বনাই দিলোঁ আও ভাজি ভাত খাই পেলাই গল আও।
উম।
দিনটো নাখালেও হয় আও। দিনটো মানে কি এতিয়া ইস্ক স্কুলপা আহি খাবহি আও, চাৰিটা চাৰে চাৰিটা পাঁচটা বজাত পাই যাবহি, পাঁচটা বজাত পাবহি আও। পাঁচটা বজাত খাবহি কেইটামান আও।
অ স্কুললে, নে ওচৰত যোৱা স্কুল। সুলনে ঘৰতে লয়।
স্কুলৰ ওচৰত এ লয় স্কুলৰ ওচৰত।
উ গাড়ী গাড়ীত অহা যোৱা কৰে নে খোজ কাঢ়ি।
অ গাৰিত গাৰিত আহা যোৱা কৰে।
এনে গাড়ী পাব দেৰি হলে
অঁহ দেৰি হ'লে পায় ছটালৈকে গাড়ী খালে
উম
উমহ মালিকে কচু কেইটামান আনিছে কচু কেইটামানো মালিকে কচু কেইটামান আনিছে কচু কেইডালো চাম বুলি ভাবিছিলো কি কওঁ কি নকওঁ কি কৰিম এতিয়া ভাবি পোৱা নাই। ‌কচু কেইডাল গুচাও নে ফুল কেইটা বনাই লওঁ তাকে ভাবি আছো কচু অঁ গৰমত এতিয়া কচু খা কচু কেইডাল খাব লাগে তাকে
আমি খালো কালি কচু বনাই, ও এই বাগৰি আছো। উম আমি কালি বনাই কৰি খালো আৰু
উম
একদম জ্বলা চলা দি বনালো। ভালে টো
উম মোৰটো ভালেই মোৰ সদায় ভাল
ভালে আৰ এই গৰম দালে খাইছে
উম
এতিয়া কি কৰিছ?
এতিয়া মই কোৱা নাই নেকি কচু গুচাও নে কাপোৰ ফুল বনাওঁ মই ভাবি পোৱা নাই কোনটো কৰিম।
কৰি ল কিবা এটা কাম আগ তে
হম তাকে
কৌ লৰা আহি পালে লৰাক ভাত দিবও লাগিব
তাকেই কাপোৰত বহিলে একেৰাহে বহিব মন যায়। সেইকাৰণে সি আহালে বাত চাই আছো তাক ভাতকেইটা দি লওঁ নেকি ভাতকেইটা দি লবি বোলে হেৰি কাম কৰিম।
উম,
ৰ ছাগলী পোৱালী কেইটাও। ছাগলী পোৱালীকেইটাও আগ চাইডে চোতালত এই বাউন এই আগ চাইডে ৰাস্তাতে মানে বন খাই আছে, ছাগলী বিলাকেও মন কৰি থাকিব লাগে।
উম। উম হ'ব দে নহ'লে কাম কৰ।
অ। পথাৰত এৰাল দিব নোৱাৰি জে।
আহ হব দে
উম উম উ